অ বেনু।
ভাল ভাল, তোৰ?
মই ভাল ৰ, বাকী ক'ত ঘৰতে।
এই ৰোহানটো এলেক্স ৰোহান টো নেকি আমাৰ।
নাই নাই নহয়, বেনুতো সেইটো নেকি টিভি যে ঠিক কৰা।
সেই নহয়।
অ টিভি চিভি ভাল কৰিব বা জানাই নে নেকি।
তাৰবোৰ তাকে কৈছো।
অ, ঘৰতে আছিলি।
উম।
ঘৰতে আছিলো।
উম, ঘৰতে আছো।
কিবা খালি না নাই।
উম খালোঁ ৰ মই আহ ইয় কি কয় স্পৰ্টছ কম্প্লেকসগিল হল আৰ।
অ পুৰা মানে গধূলি এহা আৰু তই।
অ এই খা।
দেললি হা না।
উম আঁহ দেলি খাওঁ।
অডচ আৰু কৰ্নফ্লেক্স টো মিক্স কৰি খা মানে।
অদ কমপ্লেক্স মানে এই মুছলি দিয়ে মুছলি বুলি বস্তু এটা আছে।
অঁ মুছলি।
উম উম অঁ। সেইকাৰণে বোলো খবৰ ভালে আছা।
ভাল ভাল। তাৰ মানে অডছটো কি বুলি কয় অডটছটো যে খা
উম।
তাৰে লগত কল কল প্ৰটিন পাউদাৰ এইবোৰে ঢালি দিয়া।
প্ৰটিন পাউদাৰ মই দেখাই নাই আজিলৈকে।
মানে প্ৰটিন পাউদাৰ নলওঁ আৰু তই ন।
উম দেখাই নাই।
ঘৰ ঘৰৰ খাদ্যৰ পৰাই গুৰা কৰা আৰু।
উম ঘৰত থাকে ডেইলি দুই কেজি তিন কেজি গাহৰি থাকে আমাৰ।
অ ঠিকে আছে যদি তো ঘৰৰ খাদ্য পৰা পুৰা হৈছে তেতিয়াটো ভালেই বডিটো তোৰ সোনকালে হব গ্ৰোথ
উ এক কেজি গাহৰি খালি আৰু নালগে প্ৰটিন আৰু
সেইটোৱে এতিয়াতো তোৰ বাল্ক হৈ যাব পুৰা
হা
তেতিয়াটো তোৰ বডিটো বাল্ক হৈ যাব ন পুৰা।
অ সেইদিনা খনে মই গধূলি জিম গৈছিলো।
অ
জিম তাতে এ হেন্দী নামৰ ছোৱালী এটা আছে।
অ'।
ই মোক কি কয় বা তই য হিন্দীতে কৈছি আৰু তই যোৰ পুৰা ফুলি গৈছা যাইকে। তাত আহ তাত বাৰ্কিঙত আছে না কি। মই কৈছো নাই নাই কতো নাই এনেই আছো।
অ', অ', অ', হিউ য ফুলছিল তই মাজতে।
উম
এতিয়া সেই সিও খীণাই গৈছে
খিনাইছো অলপ।
সেইটোয়ে বাকী আজি জিম গৈছিলি না নাই।
নাই ৰ এই লগৰ এটাক কৈছিলো ফোন কৰিবা যাৱাৰ টাইমত সি নকলাকে ফোন।
অ অ তই কৰিব পাৰিলি হয় লগৰতোক
নাই মই ভাবিছোঁ নাজায় নেকি সিও মই কৈছিলো ফোন কৰবা।
অ পাচি হম পাই।
নাজনো পাহাচি এ না জানি বুজি নকৰে এইগিলা।
নাজনো দেই মইও এতিয়া
গম নাপাও মই গেলি। বেয়াই বেয়াই বেয়াই পাই নেকি গধূলি সেইকাৰণে নাযাও এ আজিকালি গধূলি মৰ্ণিঙে যাওঁ
ঠিকে আছে মৰ্ণিঙে যাবি দে।
হা
মৰ্নিঙে যাবি তোৰ তেন্তে সুবিধা হয়।
উম তাকে গধূলি নাযাও এ এইকাৰণে মই
অ ঠিকে আছে মই বাকী তোক কথা এটা সুধো বুলি ভাবি আছিলো।
উম শুধ
মানে জীৱন্ত শিপাৰ দলঙৰ কথা সুধিম বুলি ভাবি আছো।
উম
এইটো তই হেৰি জীৱন্ত শিপাৰ মানে দলংসমূহতো পৃথিৱীৰ এক অন্যান্য প্ৰাকৃতিক মানৱীয় সৃষ্টি ন। বিশেষকৈ উত্তৰ মেঘালয়ৰ যিটো পাহাৰীয়া অঞ্চলত এই দলংসমূহ মানে মানুহৰ ধৈৰ্য্য হওক, প্ৰকৃতিৰ সৈত সংগহ স্থান আৰু পৰিৱেশৰ বন্ধু। গুৰুত্বপূৰ্ণ মানে অভিযান্ত্ৰিতৰ এটা অনুপম উদাহৰণটো দাঙি ধৰে আৰু। মানে জীৱন্ত দলঙৰ যিটো তোৰ মানে শিপা। মানে জীৱন্ত শিপাৰ যিটো দলং, সেইটো মানে কি বুলি ভাবা তই?
সেইটো মানে জীৱন্ত শিপাৰ দলং মানে ধৰ আৰু। ধৰ গছৰ যোনটো জীৱন্ত বায়বীয় শিপা থাকে সেই শিপাটো মানে বহু বছৰ ধৰি ধৰ ধৈৰ্য্য আৰু যত্নৰে মানে নিৰ্দিষ্ট এটা দিশক লগি লৈ যায় আৰু মানে। উম লৈ যাই কিনে সেই দিশক লেগি লৈ যায় সেই শিপাটো বৃদ্ধি কৰে বৃদ্ধি কৰে কিনে ধৰ নদী বা খাল, বিল এইবিলাক পাৰ হ'ব কাৰণে মানে সৃষ্টি কৰা এটা প্ৰাকৃতিক দলং হয় আৰু, আৰু এই দলং সমূহ মানে তই যিমান পুৰণা হৈ যায় থাকে মানে, সিমান মানে শক্তিশালী হৈ যায় থাকে আৰু
অ' এনে এই দলং বোৰ বেছিকে দেখা ক'ত যায়।
এই দলংবিলাক মেঘালয়ত দেখাবি তই মেঘালয়ত ধৰ, যোনবিলাক খাচী আৰু জয়ন্তীয়া পাহাৰ আছে। সেই, সেইবিলাকত দেখা পোৱা যায়। কাৰণ মানে বিশেষকৈ ধৰ্মমানৰ বহু পৰ্যটকে মানে এই অঞ্চল সমুহ মানে ভ্ৰমণ ভ্ৰমণ কৰে আৰু এই দলং সমুহ চাব কাৰণে আৰু
অৱ অৱ অৱ আচ্ছা, এনে এই দলং নিৰ্মাণ কৰিবলৈ মানে কোনটো গছ ব্যৱহাৰ কৰা হয়?
অ এইটো সেই যোনটো ইণ্ডিয়ান ৰাবাৰটি আছে আৰু তাৰ মানে বায়বীয় শিকা শিপাবিলাক ব্যৱহাৰ কৰা হয় আৰু আৰু এই এই গছৰ শিপাবিলাক মানে ধৰ দীঘল হয়। নমনীয় হয় আৰু মানে বহুত বেছি শক্তিশালী থাকে।
আচ্ছা, এনেই দলং খন নিৰ্মাণ কৰা প্ৰক্ৰিয়াটো কেনেকুৱা?
প্ৰথমে মানে সেই গছৰ যে গছৰ শিপাটোক মানে বা বা কাঠৰ দি কাঠৰ মানে, যিটো অস্থায়ী অস্থায়ী নলীত দি মানে তাৰ সেই নলীৰ মানে মাছ যদি মানে নদীৰ ওপৰলৈ মানে এটা দিশ দেখুওৱা হয় আৰু তাৰপিছত তোৰ বহু বছৰ মানে বহু বছৰৰ ভিতৰত মানে যেতিয়া শিপাবোৰ এ, শিপাবোৰে মানে ধৰ উপ ওপাৰে গৈ মানে নদীত গা লগাই আৰু মানে মানে নদীতো যাই পায় আৰু শিপা বিলাক। আৰু ধীৰে ধীৰে ধৰ বহু শিপাবলাক শিপা শিপাবিলাক ডাঙৰ হৈ যায় থাকে। লগ হৈ যায় কিনে মানে এটা মজবুত হৈ যায় আৰু দলং খন সেনকে মানে দলং খন গঠিত হয়।
আচ্ছা, এনে তোৰ এখন দলং গোটেই সম্পূৰ্ণ হ'ব কাৰণে কিমান সময় লাগে?
দলং খন সম্পূৰ্ণ হ'বৰ কাৰণে টো বহুত বছৰ ধৰ পোন্ধৰৰ পৰা ত্ৰিশ বছৰ মানত ত সময় লাগে। কিন্তু যদি ধৰ একবাৰ মানে সেই হৈ যায় আৰু বনোৱা হৈ যায় বা পূৰ্ণ বিকাশ হৈ যায়। তেতিয়া মানে বহু শতিকালৈ ব্যৱহাৰ কৰি থাকবা পাৰি আৰু তেতিয়া বহুত বছৰ যায় আৰু দলং খন।
এনে সেই দলং খনৰ ইতিহাসটো কিমান পুৰণা?
ইতিহাসটো পুৰণা মানে ধৰ সেই আৰু আগতে ধৰ বহু বছৰ ধৰি আৰু যিবিলাক খাচী আৰু জয়ন্তীয়া জনগোষ্ঠী আছে। সেই জনগোষ্ঠী বিলাক ত মানে এই প্ৰযুক্তিটো ব্যৱহাৰ কৰছিল আৰু আৰু ই তাৰপিছতে আৰু প্ৰজন্মৰ পিছত পৰম প্ৰজন্মৰে মানে এইটো এটা পৰম্পৰাগত জ্ঞান হিচাপে চলি আছে আৰু
আচ্ছা, এনে স্থানীয় লোকসমূহৰ ভূমিকাটো কি আৰু ক'য়
স্থানীয় লোকৰ মানে তেওঁলোকে এই দলং খন মানে সৃষ্টি কৰে আৰু ধৰ বা সংৰক্ষণ কৰি ৰাখে আৰু মেৰাম তেওঁলোকে কৰে।
আৰু এই জ্ঞানটো মানে মৌখিকভাৱে আৰু অৰে বাছ স্তৱ অভিজ্ঞতাৰ জৰিয়তে মানে, এটা নতুন প্ৰজন্মলৈ মানে স্থানান্তৰ কৰা হয় আৰু ত
আটচ্ছা এনে এই দলং পৰিৱেশৰ বাবে উপকাৰী কিয়?
কিয়া চাবি ইয়াত ধৰ যিবিলাক ক্ৰংক্ৰিট হওঁক, লোহা হওঁক তাছত যিবিলাক বৃহৎ বৃহৎ যন ন্ত্ৰ সেইবিলাকৰ মানে প্ৰয়োজন নহয় আৰু দলংখন বনাবৰ কাৰণে তাপিছত কোনবাই যদি দলং খান বনাই আৰু তেতিয়া মানে গছ বিলাক জীয়াই থাকব য'ত বন বিলাক সংৰক্ষিত হৈ থাকব। তাত নদীৰ যিটো প্ৰাকৃতিক গতি আছে, সেইটো মানে বাধাপ্ৰাপ্ত নহয়। আৰু যিটো কাৰ্বন আছে কাৰ্বন সেইটো কাৰ্বনিখৰণটোও কম হয় আৰু
অ' এনে ইঞ্জিনিয়াৰিঙৰ দৃষ্টিৰে ইয়াৰ বিশেষত্বটো কি?
চা এই দলং খন মানে তোৰ বায় বায় বায় ইঞ্জিনিয়াৰিং যিটো সেইটো মানে উৎকৃ ষ্ট উদাহৰণ আৰু
আৰু ইয়াত ধৰ প্ৰকৃত তি হওঁক আৰু, আৰু যিটো মানৱীয় জ্ঞানৰ সমন্বয় দেখা যায় আৰু আৰু ধৰ দলং খন যেতিয়া বয়স হৈ যায় ওখ বা পুৰণা হৈকিনে সত্ৰ্যনা আৰু মজবুত হৈ জাই তাৰমানে
অ' এনে ধৰ বাহিৰৰ পৰা মানুহে চাব আহিলে দলংখন সিহঁতৰ, টো কিবা দায়িত্ব থাকব
এই আৰু দেশ বিদেশৰ মানুহ মানে চাওঁক এ আহি দ দলংখন চাবাই আৰু ত আৰু ইয়াৰ ফলত যিটো স্থানীয় লোক আছে এই লোকসকল ধৰ আয়টো বৃদ্ধি পায়, আৰু যিটো স্থানীয় অৰ্থনীতিৰ অৰ্থনীতি যিটো ক্তি শালী হয়।
অ এনে কিছুমান বিখ্যাত জীৱন্ত এইবাৰ দলঙৰ বিষয়ে কোৱাচোন
মেঘালয়ত তো বহুত আছে ছিংগল ৰুট ব্ৰীজ বিলাক। যিটো আৰু ধৰ যিটো দাডব্ৰিজ কৈ দে মানে দাবুল দেতৰ ব্ৰিজ আছে
উম
মানে ধৰ তাৰে ভিতৰত ধৰ যোনখন মানে ডাবুল ডেকা ৰুট ব্ৰীজ আছে আৰু সেইখন মানে বহুত ৱৰ্ল্ড ফেমাচ আৰু মানে সেইকৰণে
আটচ্ছা। এনে এই দলঙৰ সংস্কৃতিৰ সৈতে কেনেকৈ জড়িত মানে?
এই দলংসমূহে চা যিটো স্থানীয় জনগোষ্ঠী আছে তাৰ যিটো জীৱন ধৰা হওঁক তাত পৰম্পৰা সামাজিক সহযোগিতা আৰু প্ৰকৃতিৰ প্ৰতি মানে এটা সন্মানৰ প্ৰতীক আৰু মানে এই দলংখন।
অ' আচ্ছা আৰু যদি আমি বিজ্ঞানৰ দৃষ্টিৰে চাবলৈ যাওঁ এই দলংখন কিমান গুৰুত্বপূৰ্ণ
বিজ্ঞানৰ দৃষ্টিৰে চাব গ'লে সেই আৰু মানে দলংখন উদ্ভিদ বিজ্ঞান হওঁক, পৰিৱেশ বিজ্ঞান হওঁক তাপত্য হওঁক
আৰু যিটো অভিযান্ত্ৰিক শিক্ষা আছে, সেবাৰ সেইকাৰণে মানে দলংখন এটা সেই দলংখন মানে এটা জীৱন্ত গৱেষণাগাৰ মানে।
অ' এই দলং মানে বুৰ যে হয় আৰু এইবোৰে মানে কি কি সমস্যাৰ সন্মুখীন হৈছে?
হ আৰু যেতিয়া পৰ্যটক বেছি হয় তাৰপিছত যদি প্লাষ্টিক বি প্লাষ্টিক প্ৰদূষণটো বেচি হয় বা জলবায়ুৰ পৰিৱৰ্তন হ'লে। তাৰেপিছত বননিবিলাক ধ্বংস কৰি গেলি আৰু মানে যিটো য ৰক্ষণাবেক্ষন আছে, ৰক্ষণাবেক্ষণটো যদি অভাৱ হয় তেতিয়া মানে দলংখনৰ ওপৰত কিছু প্ৰভাৱ পৰিব আৰু মানে।
আচ্ছা, এনে সংৰক্ষণ কেনেকে কৰিব পাৰি এইবোৰ?
সেইটো কৰা তাত যিবিলাক দায়িত্বশীল পৰ্টয্যাতক আছে আৰু ব-বৈজ্ঞানিক গৱেষণা হওঁক তাৰ পৰিৱেশৰ প্ৰতি আমি সচেতনতা বৃদ্ধি কৰিব লাগিব। বন সংৰক্ষণ কৰিব লাগিব আৰু যিটো স্থানীয় জনগোষ্ঠী আছে তেওঁলোকৰ সমৰ্থন কৰিব লাগিব আৰু এনেকে আমি দলংখন সংৰক্ষণ কৰি ৰাখিব পাৰিম।
উম, এনে বিশ্বজুৰি এই দলংবোৰ বিখ্যাত কিয় ইমান?
কাৰণ চাবি এই দলংসমূহ হওঁক মানে প্ৰাকৃতিক হওঁক তাত যিটো সেই আৰু পৰিৱেশৰ লগত মিলি যায় আৰু মানে। পৰিৱেশ বন্ধুত্বপূৰ্ণ হয়, আৰু মানে শত শতাব্দীৰ পৰা শতাব্দীলৈ মানে টিকি থাকিব পাৰে আৰু, আৰু ধৰ মানে বহুত বিজ্ঞানীয়ে আৰু স্থাপত্য তেওঁ মানে ইয়াৰ ওপৰত গৱেষণা কৰি আছে এতিয়া।
অ' এনে মানে আধুনিক সমাজে ইয়াৰ পৰা কি শিক্ষা ল'ব পাৰে?
অ' উন্নয়ন মানে সেই আৰু মানে শিক্ষাতে যে যে উন্নয়ন কৰা মানে যে কেৱল সেই আৰু কংক্ৰিতে নহয় আৰু মানে প্ৰকৃৃতৰ সৈতে মানে মিলি কিনে উন্নয়নটো সম্ভৱ হয় আৰু। এটা ধৈৰ্য হওক, পৰিকল্পনা হওক, আৰু মানে পৰিৱেশৰ প্ৰতি মানে সন্মান থাকলেহে মানে দীৰ্ঘ দীৰ্ঘস্থায়ী সম সমাধান আছে, সেইটো সৃষ্টি কৰিব পাৰি আৰু।
এনে এই দলঙবোৰে মানে স্থানীয় অৰ্থনীতিত সহায় কেনকে কৰে?
যেতিয়া পৰ্যটন আহে বা তাৰপিছত স্থানীয় গাইড থাকে, কিছুমান হোমষ্টে থাকে, তাতে হস্তশিল্প খাদ্যৰ ব্যৱসায় থাকে যিটো যাতায়ত সেৱা আছে, তাৰ জৰিয়তে মানে বহু পৰিয়ালৰ মানে যিটো উপাৰ্জন আছে সেই উপাৰ্জনৰ সুযোগটো মানে চি কৰছে আৰু।
আচ্ছা, এনে ভৱিষ্যতে দলংবোৰৰ সম্ভাৱনা কি আছে?
ভৱিষ্যতে মানে কি দলংখন মানে সেই আৰু আ, গোট-গুৰুত্বটো বেছি বৃদ্ধি পাই যাব আৰু